হেল্ল'
অঁ কি কৰিছা?
এই আপেল খাই আছিলো মানে। পানী খাই আছিলো, ৰাতিপুৱা অলপমান নাই নাই চাহ খোৱা নাই, ফল- মূলেৰে আৰম্ভ কৰো আৰু দিনটো।
অ ৰাতিপুৱাই ৰাতিপুৱাই ফল
তুমি কি খালা? অ', ফল-মূলেৰে আৰম্ভ আৰু পানী খাওঁ। নাই
অ অ খালী পেটত ফল-মূল খাই জানো?
খাই, খাব লাগে ভাল, খাই।
একো একো অপকাৰ নকৰে পেটৰ?
নকৰে নকৰে। তুমি কি খালা?
অ পা ৰাতিপুৱা উঠিতো পানী খাই লওঁ মই আগেই, তাৰপিছত চুজি বনাম মই। চুজি আৰু চাহ। চুজিত চেনি দিয়া নাই, মিঠৈ দি পেলাই ৰিল বনাইছোঁ।
অ ঠিকেই আছে, আজিকালি চেনি খোৱাটো কমাব লাগে। উম
অ আছে তে শুই আছে। নিলাউ লিলিআউ বহুত দুষ্ট কৰি থাকে দিনটো। উম, উ। এতিয়া শুই আছে, অলপমান দুষ্ট কৰিলে, খেলিলে। অ', বল খেলে। তাৰপিছত আ মানুহকেইটাক মাতি থাকে খেলিবৰ কাৰণে। সময়তটো তেনেকেই পাৰ হয় আৰু আমাৰ। মানে বলটো মুখত লৈ পেলাই বলটো মুখত লৈ পেলাই দেখায় মানে আহ, খেলহি আহ। সেইয়া আৰু এতিয়া তাৰ নামটো লওঁতে চাইছে, এবাৰ পৰ্দাৰ ফাঁকেদি চাইছে মোক এবাৰ।
বুজি বুজি পায় মানে।
বুজি পাই অ খুব বুজি পায়। অ বুজি ল'ৰাটোৱে বুজি পাই ছোৱালীজনী অলপমান অ কৰা আছে
নীলটো ল'ৰা মানে।
নীলটো ল'ৰা অ
আৰু লিলি
লিলিজনী ছোৱালী ন?
অ, লিলিয়ে বুজি নাই নাম মাতিলে?
তাই মোৰ কথা নুশুনে, তাই মাৰ কথাহে শুনে তাই মাকক বেছি ভাল পায় আৰু
এহ এহ, অ মাক দেউতাকৰ পিছে পিছে ঘূৰি থাক
অ, পিছে পিছে ঘূৰি ফুৰে।
অ মাকক কিয় বেয়া পায় এ এ হেৰি তোমাক কিয় বেয়া পায়?
মই অলপমান খং ৰাগ কৰো যে, দুষ্ট কৰিলে সেইকাৰণে বেয়া পায় আৰু।
অ এখেতে বেমাৰ আজাৰ, ও আই এনেই দেউতাকে মাতিলে শুনে।
মাক দেউতাকে মাতিলে আহে।
মাকে মাতিলে চাগে বেছিকে দৌৰি যায়।
অ দৌৰি যায় একদম। বেমাৰ আজাৰ বৰ্তমান এতিয়া নাই
বেমাৰ আজাৰ নাই। কিন্তু এনে এনেই বেমাৰ আছেনে নাই ঔষত ঔষধ পাতি খুওৱা হয়নে নহয় মানে?
ঔষধ পাতি খুওৱা হয়, আছে অলপ হাৰ্টৰ প্ৰব্লেম আছে। অলপমান কিডনীৰিৰো এটা অলপমান দিগদাৰী এটা আছে ল'ৰাটোৰ। ছোৱালীজনী অলপমান হাৰ্টৰ অলপমান প্ৰব্লেম এটা আছে। এ সি ল'ৰাটো হৈছে বিদেশী ছোৱালীজনী হৈছে, লোকেল।
অ, দেশী কুকুৰ
বেছি
ছোৱালীজনী আৰু অ', হেৰি তৰ পম
অ', তাইৰো অলপমান হাৰ্টৰ প্ৰব্লেম এটা আছে বাৰু। ঔষধ খোৱা যায় যে সেইকাৰণে ঠিকে আছে এ এতিয়া উম
অ'। আৰু ডক্টৰ ডক্টৰৰ তাত নিয়ে থাকা হয় নেকি মাহে?
ডক্তৰৰ তাত নি থাকা হয়, ইয়াৰলি বেজি বছৰেকীয়া বেজীটো দিয়া যায়। এতিয়া ল'ৰাটোক বেজি ব তাৰ জুনত হ'ব আৰু বেজিৰ টাইম। উম, ছোৱালীজনী দিয়া গ'ল বাৰু। এ, এইটো ৰেবিছ ভেকচিন দিয়া যায়।
ইহঁতৰ অ', অ', ইহঁতৰ বীজাণুতো নহয় যাতে ৰেবিচৰ ভেকচিনে। অ', সিহঁতৰ বুষ্টাৰ থাকে ইয়াৰলি সেয়া দিয়া যায়।
ৰেবিজ মানে জ্বলাতংক নহয় জানোঁ?
জ্বলাতংক
তাৰ প্ৰতিষেধক দিয়া হয় আৰ তাৰ বাহিৰেও সিহঁতৰ সিহঁতৰ বেমাৰ আজাৰ নহ'বৰ কাৰণে একো প্ৰতিষেধক দিয়া নহয় নি?
মানে সেইটোয়ে কাম দিয়ে। আৰু তাতে বুষ্টাৰ থাকে ন' বেজি মানে একেলগ কৰি দুটা দিয়া যায়।
অ', একেদিনাই দিয়ে।
অ', একে দিনাই দিয়ে।
কিমান দিনৰ মূৰত দিয়ে?
এইটো বছৰ বছৰে বছৰে দিয়া যায়।
অ', দিলে সিহঁতৰ জ্বৰ চ্বৰ উঠে নে নাই যেনেকৈ মানুহৰ কেঁচুৱাবিলাকৰ প্ৰতিষেধক দিয় আনাৰ পিছত জ্বৰ উঠে যে?
হয় বাহিৰা বেমাৰ কিছুমান নহয় ধৰি লওঁক এতিয়া এ আজিকালি এতিয়া বৰষুণৰ দিনতটো হৈছেতো গতিকে এ, এইটো আপোনাৰ নামটো কি বুলি কয় ৰ'ব বেছিয়া নহয় ৰ'ব পাৰব হয়। পাৰ্ভটো নহয় বছৰি কীয়া বেজিটো দি থাকিলে ভাল আৰু। বাহিৰৰ বেমাৰ চেমাৰ বিলাকে আগৰিব নোৱাৰে।
অ', অ'। এনে সিহঁতৰ সিহঁতক ঘৰত তাতে ৰখা হয় নে নে বাহিৰলৈ ওলাই যাবলৈ দিয়া হয়, বেলেগ
ঘৰৰ চৌহদতে ঘূৰি ফুৰে। নাই বাহিৰৰ কুকুৰৰ লগত আমি লগ হবলৈ নিদো, কাৰণ বাহিৰৰ কুকুৰ বিলাকক বেজি দিয়া নাযায় যে। গতিকে বেমাৰ হুঁচৰিব পাৰে আৰু বিভিন্ন ধৰণৰ ধৰি লওক পোক এতিয়া এ এইটো কি বুলি কয়, চাল অকনি বা কিবা কিক হয় এইবিলাক
উম।
মোৰ মানে নহয় আৰু ঘৰৰ চৌহদতে ঘূৰি ফুৰে খেলি ধূলি ফুৰে।
অ সিহঁতৰ বাহিৰলৈ ফুৰাবলৈ নিয়া হয়নেে নহয়?
কেতিয়াবা কেতিয়াবা নিয়া যায় গাড়ীতে। কেতিয়াবা অলপমান ধৰি লওক ওপৰতল কৰোঁৱা যায় ষ্টেপেদি তেনেকুৱা আৰু এতিয়া ল'ৰাটোক নিয়া নাই ধৰি লোৱা এতিয়া অ বেমাৰ হব পাৰেতো তাৰ যিহেতু বছৰেকীয়া বেজিটো দিয়া নাই গতিকে তে মই উলিয়াই লৈ যোৱা নাই আৰু
অ তাৰ বছৰেকীয়া বেজি কেতিয়া আছে।
তাৰ জুনত আছিলে।
অ জুনত অ অ এইয়া লিলিক দিয়া হৈ গ'ল।
অ তাইৰ বিয়া হল।
অ এনেই সিহঁতৰ ইহঁতক ঘৰৰ ভিতৰত থাকে যিহেতু ন বাৰ বা ঘৰৰ চৌপাশখন থাকে যদি ওলাই ওলাই যাব মানে পাৰে মানে একো নাবান্ধাকে ৰছী নাবান্ধাকে ওলাই যাব পাৰে এ ঘৰলে
জানো! কালিলে নাই নাই উভতি নাহে। কালি পলাব লৈছিল নহয় কালি ই দেউতাই ধৰি লৈ আনিছে।
সেইটো আকৌ কি স্বভাৱ।
এইটো আপুনি কি ক'ব পলৰীয়া টাইপৰ নিচিনা হৈ গল আৰু সি।
অ এনেই এনেই ঘৰত যানো বান্ধি ৰখা হয়
ঘৰত বান্ধি ৰখা নহয় তেনেকে এতিয়া ঘৰৰ পৰা ওলাব নোৱাৰাৰে কাৰণে তেনেকে ওলাই যায় নে কি এতিয়া বুজি নাপাওঁ। অলপ মানে বিসংগতি আছে। ঘৰত অ নাই নাই নাই একেবাৰে ওলাই গলে গুচিয়ে যাব আৰু অ গুচি যাব।
অ অ কালি কালি কেনেকৈ তাক ধৰা গ'ল।
কি কলে অ অ অ অ আকৌ দেউতাই ধৰি লৈ আনিছে।
অ সি দৌৰি গৈ থকা নাই, ধৰিব পাৰিলে যে
নাই নাই। এই মুতি আছিলে মানে, মুতি থকা সময়তে ধৰি ল'লে। ন'হলে সি আৰু তাক ধৰিব, অ
তেতিয়াাই ধৰি আনিছে
অ ধৰি আনিছে অ পলাই গলহেঁতেন একদম মানুহ আহি পেলাই গেটখন খুলি দিয়ে যে গম নোপোৱাকে আমি কামে কামে ব্যস্ত থাকো গম নাপ ত বাহিৰা মানুহে নাজানে যে, সি পলাই যায় বুলি। এতিয়া আমি ঘৰৰ মানুহ এয়া জানো।
আৰু পলাই গ'লে যে গৈ পেলাই বেলেগ কুকুৰে কামুৰিব খাব নাপাব সেইবিলাক একো চিন্তাধাৰণা
নাই চিন্তা ধাৰা নাই এতিয়া ঘৰত এতিয়া আৰামছে খাইছে বৈছে। শুইছে। সেইটো বাহিৰত যে যোৱাৰ লগে লগে কোনো বা বেলেগে ধৰি লওক, আক্ৰমণ কৰিব মানুহে মাৰিব আৰু খাব নাপাই পেলাই নলাত সোমাব, সেইটো নাভাবে আৰু ভাবিবলৈ নাই। যাব লাগে আৰু অ
অ' কি যে হ'ব!
কৰা এটা আছে আৰু ট্ৰেইনিংতটো ভালকে দিয়া নগ'ল সৰুতে যে
দুয়োটাই যায়নে, নে এটাহে পলায়?
নাই দুয়োটাই যায় সৰু জনী যায় ওপৰলে আৰু তল ল'ৰাটো যায় তললে
অ আপোনালোকৰ ঘৰত পাহাৰত নেকি?
অ পাহাৰতে আমাৰ ঘৰ।
অ সেইটো কাৰণে ওপৰ তল, দুয়োটাই
ওপৰ তল কৰি থাকে হয়। ছোৱালীজনী ওপৰলে গৈ ভাল পায় তললৈ গৈ ভাল নাপায় তললৈ গলে আকৌ তাইক টানি আজুৰিহে লৈ যাব লগীয়া হয় অ পৃথিৱীখন পাই গ'লো আৰু এতিয়া যাবলৈ মুকলি বতাহত এয়া দৌৰিব পাৰিম। যেনিয়ে, তেনিয়ে
অ।
এ আৰু অলপ
তো অকণমান অসুবিধাই মানে, প্ৰতিপালন কোনে কৰে?
হয়। প্ৰতিপালন আমি গোটেই কেইটাই কৰোঁ- ম, দেউতা, মই। খোৱা বোৱাৰ পৰা আদি কৰি মায়ে কৰাই আৰু বাকী কি চাফ-চিকুনখিনি দেউতা, মই, মা এনেক চবে মিলি পেলাই কৰোঁ আৰু ঔষধ পাতি বিলাক মই খুৱাও। যিহেতু মাহঁতে খুৱাব নোৱাৰে মই খোৱাব লাগে
লেই লাগিল বাৰু আজি নীল আৰু লিলিৰ বিষয়ে জানি।
হয়
উম। আৰু কেতিয়াবা কেতিয়াবা মন গ'লে আকৌ নীল নিলিৰ বিষয়ে সুধিম বাৰু। আজি এই অলপ অলপ যিখিনি জানিলো মানে শুনি ভালে লাগিলে, আপোনালোকৰ তোমাৰ মানে বিৰাট সেয়া চাগৈ ঘৰ ঘৰখন চাগে ফূৰ্তদায়ক হৈ থাকে সিহঁতৰ কাৰণে
অ একদম ব্যস্ততাৰ মাজত
অ', অ', অ', বাৰু অ' বাৰু ঠিক আছে।